হেল্ল'। অ' মোৰ মাতটো শুনা পাইছা নে নাই?
অ', পাইছোঁ, পাইছোঁ।
হেল্ল' অ', বাকী কি কৰি আছা এতিয়া?
এয়া এনেই আছোঁ তুমি।
অ', অ'। মইও সেই তোমাৰ এনেই অ' বহি আছোঁ অকমান তাতে বৰষুণো দি আছে।
তাকেহে।
অ', বাকী ভাত পানী খালা নে নাই?
বাকী খবৰ? ভাত পানী নাই খোৱা।
ভা অ', অ', অ' নাই খোৱা নেকি? বাকী তোমাৰ খবৰ কোৱাচোন বাৰু।
খবৰ ঠিকে আছোঁ বাৰু।
অ', অ', অ'। অ মইও ভালে আছোঁ ভালে আছোঁ বাকী ঘৰত সকলোৰে ভালনে?
ভাল, ভাল, ভাল।
অ', অ' তাকে এই কথা এটা গম পাইছা নে নাই?
বাৰু কোৱাচোন।
অ' এই আমাৰ দেশখন আকৌ অকমান আগতকৈ উন্নত হৈছে আকৌ নহ।
অ', উন্নত হৈছে বাৰু।
অ', অ'। তাকে মানে সেইবিলাক মানে মই কথা এটা ভাবি আছোঁ গম পাইছা নে নাই? আমাৰ আহ এ, আমাৰ মানে এতিয়া তোমাৰ এতিয়াৰ পৰা দহ বছৰ পিছত। তাৰপিছত আমাৰ ভাৰতখন আচলতে কেনেকুৱা হ'ব বাৰু?
সেইটোতো হয়, হয়।
অ' এতিয়া তোমাৰ দেশখনত আচলতে। এতিয়াতো তোমাৰ উন্নত হৈয়ে আছে মানে এতিয়া ভাৰতখন আচলতে এতিয়া। উন্নয়নশীল দেশ হৈ আছে গতিকে। তোমাৰ মই ভাৱো আগলৈ তোমাৰ দহ বছৰ পিছত আমাৰ। দেশখন হয়তো আচলতে এখন উন্নত দেশলে পৰিৱৰ্তন হ'বও পাৰে।
হ'বও পাৰে অ', অ'।
তোমাৰ মানে। তাত তোমাৰ দহ বছৰ বছৰ পিছত কি-কি চেঞ্জেছ আহিব পাৰে বাৰু তোমাৰ মতে?
মোৰ মতে তোমাৰ ভাল আৰু বেয়া দুইটা দিশে আছে বাৰু। তাকে হয়-হয় ভা-ভাল দিশটো হৈছে তোমাৰ এইবোৰ যিবোৰ এতিয়া গাঁও পথৰ য যিবোৰ যাতায়তি ৰাস্তা সেইবোৰ অলপ উন্নত হ'ব। হয় অ তাৰপিছত আমি মানে যিবোৰ কিছুমান কাম এতিয়া কৰোতে হয়তো অলপ বেছি সময় লাগিছে তেতিয়া হয়তো অলপ কম সময়তে কৰিব পাৰিম চাগে। আৰু অ, তাকে আৰু বেয়া দিশ চাবলে গ'লে তো বহুত আছে তেনেকে কবলে মানে কৈ শেষ কৰিব নোৱাৰি মানে তোমাৰ এতিয়া চোৱা হা, এই এতিয়া মানে এখন উন্নত দেশ বনাবলে হ'লে আমিতো গছ গছনিটো কাটিব লাগিব, গছ-গছনি কটাৰ লগে-লগে পৰি-পৰিৱেশটো দূষিত হৈ যাব হয় নহয়? উশা-নিশাহ লোৱাত কষ্ট হ'ব হয়, সেইবাবে মানে মোৰ মতে সেইয়াই আৰু কিছুমান ভালো হ'ব আৰু কিছুমান বেয়াও হ'ব।
হয়-হয় তুমি ঠিকেই কৈছা বাৰু, এতিয়া আমাৰ খঙতে তোমাৰ তুমি কলায় এতিয়া যে আমাৰ আচলতে আমাৰ কি হ'ব গম পাইছা নাই? আমাৰ যিসমূহ গ্ৰাম্যাঞ্চল মানে গাঁও গাঁওসমূহ তোমাৰ কি হ'ব ক্ৰমান্বয় এতিয়া তোমাৰ এতিয়া তুমি দেখিছা হয় নহয়? গাঁওবিলাক গাঁও বিলাকত এতিয়া মানে নগৰৰ আচলতে প্ৰভাৱ পৰিছে নগৰসমূহত। গাঁৱতো এতিয়া ডাঙৰ-ডাঙৰ ওখ ওখ বিল্ডিং হৈছেই, গতিকে তোমাৰ অ এতিয়া গতিকে তোমাৰ মানে ক্ৰমান্বয় কি হৈছে তোমাৰ গাঁও বিলাক তোমাৰ নগৰলৈ পৰিৱৰ্তন হৈ আছে, গম পাইছা নাই? অ আচলতে আমি, আমি কি কৰিব লাগে পাইছা নাই? তোমাৰ গাঁওসমূহত আচলতে কিছু প্ৰযুক্তিবিদ্যাটো লাগে বাৰু প্ৰযুক্তি প্ৰযুক্তি থাক কিন্তু আচলতে কি আমাৰ এই এতিয়া তোমাৰ কি হৈছে তোমাৰ আগৰ গাঁৱৰ যি পৰিৱেশ আচলতে সেই পৰিৱেশ এতিয়া-এতিয়া-এতিয়া গাঁও বিলাকত ন পোৱা নাযায় গম পাইছা নাই?
নাই নাই নাই সেইটোতো মানে আগতে যিটো আছিলে এতিয়াতো সেইটো তাৰ মানে সম্পূৰ্ণ
বি অ বিপৰীত বিপৰীতমুখী হৈ গৈ আছে, এতিয়া তোমাৰ আ আ আগতে গাওঁ বুলি ক'লে তোমাৰ একদম এনেকুৱা লাগে একদম তোমাৰ তাত অৰণ্য থাকিব, তোমাৰ হা অ হাবিও থাকিব তোমাৰ প্ৰকৃতি আচলতে অ মনোমোহা দৃশ্য সমূহ আচলতে আমাৰ বেছিকৈ গাঁওতে দেখা যায় তোমাৰ গাঁও গাঁওৰ আচলতে সি বায়ুতো বহুত ভাল গম পাইছা নাই? শিতল বা
হয় হয় সেইটো অ সেইটোতো মানে গাঁৱৰ গছ-গছনিবোৰ সতেজ হৈ থাকে কাৰণে গাঁৱৰ বায়ুটো বহুত ভাল, কিন্তু তাৰ তুলনাত নগৰ নগৰ খনলৈ যদি চাবলৈ যায়, তেতিয়াটো তাৰ মানে হে ডাঙৰ ডাঙৰ উদ্যোগৰ পৰা ওলোৱা ধোঁৱা তাৰপৰা এইবোৰ মটৰৰ ধোঁৱা এইবিলাকেতো বহুত প্ৰদূষণ কৰি থাকে।
হয় হয় মানে অ, মানে হয় হয় অভাৰ অল আচলো গোটেই নগৰ খনৰ গোটেই পৰিৱেশটোৱে আচলতে বিনষ্ট হৈ আছে। গোটেই পৰিৱেশটোৱে প্ৰদূ্ষণ হৈ আছে হয়। তাকে তোমাৰ, সেইখিনি তোমাৰ, গাওঁসমূহ আচলতে নগৰলৈ পৰিৱৰ্তন হ'ব পাৰে, আচলতে তোমাৰ। অ', দহ বছৰৰ পাছত আচলতে, সেই আহ ভৱিষ্যতে আমাৰ যিসমূহ এতিয়া গাওঁ আছে, সেই সমুহ আচলতে, গাওঁ হিচাপে তোমাৰ হয়তো নাথাকিব। সেই সমূহ আচলতে, অ', গা গাঁওসমূহত। তোমাৰ মানে, এখন সৰু সৰু হ'লেও, এখন নগৰলৈ তোমাৰ পৰিৱৰ্তন হৈ যাব। গতিকে অ', গতিকে, সেইটো তোমাৰ এটা পৰিৱৰ্তন হ'ব পাৰে। তাৰপাছত। তাৰপাছত তোমাৰ, আহ এতিয়া তোমাৰ, যিসমূহ স্কুল-কলেজ আছে স্কুল-কলেজ সম, স্কুল-কলেজ সমূহ তোমাৰ হেৰি হ'ব পাৰে, অ', এতিয়া তোমাৰ বৰ্তমান আমি আমাক, শিক্ষাগুৰুৱে আমাক শিক্ষা শিক্ষাদান কৰে হয় নে নহয়।
শিক্ষাদান দিয়ে হয়, হয়।
হয়, হয়, কিন্তু সেই সময়ত, তোমাৰ আজিৰ পৰা দহ বছৰ পাছত ভৱিষ্যতে মানে হয়তো, আমাক পঢ়োৱাৰ দৰে, তেনেদৰে আমাক শিক্ষকে শিশুসকলক আচলতে, পাঠদান আচলতে, নক নকৰিব চাগে মোৰ মতে দেই, অ', তেতিয়া তোমাৰ আচলতে এতিয়া আচলতে, সেই শিক্ষা শিক্ষাগুৰু সকলৰ স্থান আচলতে ৰবটে ল'ব পাৰে মোৰ মতে। হয়, হয়, তোমাৰ এতিয়াতো বৰ্তমানটো তোমাৰ ৰ'বত আচলতে বনাইছেই এতিয়া, গতিকে আৰু তোমাৰ অ'। এতিয়া বৰ্তমান আমাৰ যি, এ আই, এ আই মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। আৰ্টিফিচিয়েল ইণ্টেলি ইণ্টেলিজেটৰ জৰিয়তে, কি হৈছে তোমাৰ ৰবট, ৰবটবিলাক অধিক স্মাৰ্ট হৈ পৰিছে। আৰু এতিয়া, এতিয়া তোম অ', এতিয়া তোমাৰ মানে, টেকনলজি ইমান ফাষ্ট হৈ গৈছে, ইমান উন্নত হৈ গৈছে যে তোমাৰ এটা ৰবট এটা ৰবতেও আচলতে, মানুহৰ দৰে চিন্তাধাৰা চিন্তা শক্তি কৰিব পাৰে।
হয়, হয়, চিন্তা ধাৰা, অ', চিন্তা ধাৰা মানে, কৰা সেই শক্তিটো প্ৰদান কৰিছে।
হয়, হয়, হয়, হয়, হয়, গতি গতিকে, তোমাৰ সেই অ', আচলতে সেই, সময় মানে দহ বছৰ পাছত আচলতে সেই বিদ্যালয় সমূহত হয়তো, শিক্ষাগুৰু সকলৰ স্থানত আচলতে ৰ'বট সমূহ লব অ', ৰবট সমূহে স্থান ল'ব পাৰে, আৰু তাৰ লগতে হয়টো আচলতে বিদ্যালয়, সেই সময়ত নাথাকিবও পাৰে, বিদ্যালয় সেই সময়লৈ অ'। সেই সময়লৈ বিদ্যালয়, উঠিও যাব পাৰে।
উম, মানে তোমাৰ, চব ঘৰতে হ'ব আৰু তেতিয়া।
অ', চব ঘৰতে, তোমাৰ এতিয়া ডিজিটেল শিক্ষা আহি আছে, তোমাৰ আমাৰ ভাৰতখন তোমাৰ এতিয়া প্ৰযুক্তিবিদ্যা, ইমানে ইমানেই তৎক্ষণাত উন্নত হৈ, হৈ আহি আছে, যে তোমাৰ এনো এনেকুৱা হ'ব পাৰে, ঘৰতে তোমাৰ টেবলেট বা কম্পিউটাৰ কম্পিউটাৰৰ সহায়ত সকলো মানে ক্লাছ, ক্লাছ, ক্লাছসমূহ অ'। ঘৰতে বহি, বহি কৰিব পাৰিব। আৰু তোমাৰ অ', যদি বৰ, সেই সময়ত মানে ভৱিষ্যতে যদি অঁ স্কুলসমূহ থাকেয়ো বিদ্যালয়সমূহ থাকেয়ো। তেতিয়া হয়তো হয়তো তোমাৰ ল'ৰা ছোৱালী সকলে অঁ ছাত্ৰ ছাত্ৰীসকলে হয়তো তোমাৰ স্কুললৈ বেগ লৈ বেগ লৈ যাবলগীয়া নহ'বও পাৰে, হয় হয়। অঁ তেতিয়া তেওঁলোকে অঁহ যিহেতু এতিয়া বৰ্তমানতো সকলো ডিজিটেল যুগ। গতিকে ডিজিটেল যুগত হয়তো তেওঁলোকৰ এটা মোবাইল বা এটা অঁ টেবলেট বা এটা কম্পিউটাৰৰ সহায়তে তেওঁলোকে তেওঁলোকৰ সেই এতিয়াতো তুমি দেখিছাই ই বুক আহি গৈছে। গতিকে মানে তোমাৰ সেই মোবাইলতে সকলো কিতাপ সমূহ তাত তাতে থাকিব পাৰিব মানে। গতিকে তাৰ ফলত তোমাৰ আঁহ আচলতে আমাৰ লাভো হ'ব বাৰু দেই এতিয়া তোমাৰ কি হয় তোমাৰ সৰু সৰু মানে ল'ৰা ছোৱালী সকলৰ ছাত্ৰ ছাত্ৰীসকলৰ তোমাৰ কিতাপৰ ওজন বিলাক বহুত গম পাইছা নাই। তোমাৰ অঁ মানে দাঙিবই নোৱাৰে সিহঁ সিহঁতে হয় খোজ কাঢ়ি কাঢ়ি তোমাৰ স্কুললৈ আহিব লাগে বিদ্যালয়লৈ আহিব লাগে। আকৌ ঘৰলে সেই ইমান ওজন থকা বেগটো লৈ আকৌ খোজ কাঢ়ি কাঢ়ি ঘৰলে যাব লাগে। গতিকে সেইটো এটা ভাল ভালেই হ'ব বাৰু অঁ উন্নতো গতিকে সেইবিলাক দিশত আচলতে উন্নত হব পাৰে।
উম কিছুমান দিশত উন্নত হ'ব হয় হয়।
হয় হয়। আকৌ তোমাৰ দুহেজাৰ অঁ মানে তোমাৰ অঁ দশ বছৰ পাছত ভৱিষ্যতে আগৰ তোমাৰ দশ বছৰৰ পাছত হয়তো এতিয়া তুমি দেখিছা আমাৰ ভাৰতৰ আচলতে ৰাস্তা ঘাটসমূহ কিমান বেয়া। গতিকে হয়তো সেই ৰাস্তা ঘাটসমূহ ভাল হ'ব উন্নত হ'ব। অঁ আৰু আৰু তাৰ লগতে কি হব তোমাৰ অঁ ৰাস্তাত তোমাৰ ৰোদ সমূহত। আচলতে সেই ৰাস্তা সমূহত তোমাৰ অঁ বিভিন্ন ধৰণৰ তোমাৰ আঁহ এ আই এ আইৰ দ্বাৰা হেৰি মানে বনোৱা, ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা তোমাৰ বিভিন্ন ধৰণৰ অঁ অঁ, তোমাৰ ট্ৰেফিক লাইট থাকিব পাৰে যি অটমেটিক অটমেটিক ৱৰ্ড বৰ্তমান এতিয়াও আছে। কিন্তু হ'লেও তাতকেও উন্নত থাকিব পাৰে, তোমাৰ তাতকে উন্নত অঁ তাতকে উন্নত তোমাৰ স্পীড বেকাৰ আহি যাব পাৰে। যি যিসমূহ এতিয়া তোমাৰ অঁ বেলেগ দেশত উন্নত দেশসমূহত দেখা যায়। হয় হয়।
উম, ট্ৰেফিক পুলিচৰো দৰকাৰ নাইকিয়া হ'ব তেতিয়া।
হয় হয়, তেতিয়া তোমাৰ যদি আমাৰ উন্নত যদি স্পীড ব্ৰেকাৰসমূহ যদি থাকে, তেনেহ'লে সেই সেই হব সেই ফলত কি হব তাৰ ফলত আমাৰ যান বাহন সমূহে অঁহ সেই ৰুলসমূহ আচলতে বাধ্যত পৰি হলেও মানি চ লিবই লাগিব, ট্ৰেফিকৰ ৰুলসমূহ। অঁ আৰু তোমাৰ এই আচলতে সেই ট্ৰেফিক পুলিচো আচলতে নাথাকিবলগীয়াও হ'ব পাৰে।
নাথাকিবলগীয়াও হ'ব পাৰে অঁ।
অ গতিকে তোমাৰ অ আমি যদি তোমাৰ দহ বছৰত। পাছৰ সেই বস্তুটো যদি কল্প কল্পনা কৰোঁ তেনেহ'লে আমাৰ আচলতে। বহুত বহুত হেৰি হব তোমাৰ বহুত দেশখন আচলতে বহুত আগুৱাই যাব। যিহেতু এতিয়া প্ৰযুক্তিবিদ্যাটো বহুত উন্নতেই হয়। গতিকে সেইখিনি আহ আচলতে এখন দেশৰ। সেইখিনি দহ বছৰৰ পাছত আচলতে সেইখিনি উন্নত হ'ব পাৰে। অ তুমি তুমি একেবাৰে। একেবাৰে লাষ্টত শেষত তুমি অ আৰু অকমান কথা কৈ। মানে তুমি আৰু অকমান অ সেই দহ বছৰ পাছত আৰু কি কি হ'ব পাৰা তাৰ। অকমানকে কৈ মেলি তুমি আমি আজি এই বিষয়টো ইয়াতে সামৰিবলৈ বিচাৰিছো।
তাকে এতিয়া তুমি শোনাই সকলো কথা আমাৰ উন্নত যিমান হ'ব। অ অ কিন্তু তাতকে মানে তোমাৰ হয়তো। কিছুমান ক্ষেত্ৰত আমি পিছো পৰিব পাৰোঁ।
পিচ পিছো পৰিব পাৰোঁ হয় নিশ্চয়।
প্ৰকৃতিটো মানে তেতিয়া ডাঙৰ ডাঙৰ অহ। হয় হয় এইটো অট্টালিকা। অট্টালিকা বনাবৰ কাৰণে সকলো গছ বন কাটিবলগীয়া হ'ব তেতিয়া আমাৰ হয়। এইটো উশাহ লোৱাত কষ্ট হ'ব তাকে। মানে ন। আমি উন্নত হব লাগে কিন্তু মানে আমি নিজৰ। সেই প্ৰকৃতিটো জীয়াই ৰাখিব লাগে আচলতে প্ৰকৃতিৰ কাৰণে। মানে প্ৰকৃতিৰ কাৰণে গোটেই জীৱ জগত মানে জীয়াই আছে বুজিছা।
জীয়াই জীয়াই আছে হয় হয়। অ তুমি তুমি তুমিটো। অ অ বাৰু ঠিকে আছে তুমি এইটো বহুত ভাল কথা কৈছা আচলতে এতিয়া বৰ্তমান আমাৰ। প্ৰকৃতিৰ যি ভাৰসাম্য অৱস্থা সেই ভাৰাসাম্য অৱস্থা এতিয়া হেৰাই গৈছে গতিকে আমি তাৰ তাৰ গতিকে। লক্ষ্য দিয়াটো উচিত আৰু আমি জনসাধাৰণকো সজাগ কৰা উচিত। গতিকে আজিলৈ তোমাৰ এ ইমানখিনিয়ে আৰু। অ অ তেতিয়া আজিলৈকে ৰাখিছোঁ আৰু দিয়া।
ৰাখিছে ৰাখিছে বাৰু হ'ব।